অ', ঘৰতে আছিলা নে তুমি?
ঘৰতে।
অ', কিবা কৰি আছিলা নেকি?
আজি আমি অ', তুমি ক'ত আছা পিছে?
মই তোমাৰ ঘৰতে আছিলো ৰ'বা, অ', কিবা কৰি আছা নেকি? নাই নাই মই এনেই আছিলো ভাত মানে কালিৰে ফুটবল বিশ্বকাপ চালো, চাইকে ভাবিলো অলপ ফুটবলৰ বিষয়ে তোমাৰ লগত অলপ আলোচনা কৰিম বুলি ভাবিলো।
অ'।
হৈ কথা।
ময়ো চাইছো বাৰু।
উম, কালি কাৰ মেচ চালা তুমি?
মই তোমাৰ দুখনে চালো, নৰৱে আৰু তোমাৰ যিখন ইংলেণ্ড সেইখনো চালো। আৰু আৰ্জেণ্টিনা চুইজাৰলেণ্ড দুখনে চালো, আৰু দুখনে সেইখন বুলি নহয় মান গোটৈই খেলাই চাই আছো। গোটেইখন খেলাই ভাল হৈছে এইবাৰ বিশ্বকাপৰ। ভাল খেল দেখিবলৈ পোৱা গৈছে ত' আৰু তেনেকুৱাই ত' এতিয়া আৰু তিনিখনেই খেলা হৈ গ'ল টো। এতিয়া সেইকেইখনো উপভোগ কৰিব লাগিব।
তুমি আগলৈকে মানে কাক চাপোৰ্ট কৰিম বুলি ভাবা, কোনটো টিমক?
মই তোমাৰ এতিয়ালৈ ব্ৰাজিলকে চাপোৰ্ট কৰি আহি আছো আৰু আগলৈও ব্ৰাজিলকে চাপৰ্ট কৰিম।
নহয়, এইবাৰ এইবাৰ বিশ্বকাপত তুমি কাক চাপৰ্ট কৰিম বুলি ভাবিছা?
মই এতিয়া এতিয়াতো চাৰিটা টিম তাৰে মই ফ্ৰান্সক চাপৰ্ট কৰিম বুলি ভাবিছো, এতিয়া ফ্ৰান্সকে চাপৰ্ট কৰি আছো। তুমি পিছে কাক চাপৰ্ট কৰিম বুলি ভাবিছা? মই ভাবি আছো এতিয়া আৰ্জেণ্টিনাক চাপৰ্ট কৰিম। অ', এনেই আগৰ বাৰু ল'লে হয়, হয়। ত' এইবাৰ মেচি ৰনাল্ডো আৰু নেইমাৰৰ লাষ্ট ওৱৰ্ল্ড কাপ। আৰু ত' সেইবাবে যিহেতু ৰনাল্ডো আৰু মেচি মেচিটো এইবাৰ আছে বাৰু। বাকী ৰনাল্ডৰ, তোমাৰ নেইমাৰেটো ওলাই গ'ল। ত' এতিয়া মেচি যদি পাই ভাল লাগিল হয় আৰু। এনেকুৱাই হয়, হয়, নেইমাৰ ওলোৱা কাৰণে বেয়া লাগিছে।
বেয়া নকওঁ মানে, ৰনাল্ডো ওলোৱা কাৰণেও বেয়া লাগিছে বহুত। অ', তোমাৰ এনে মানে ভাল খেলা খিনীকে ভাল পাওঁ। মইটো লিওনেল মেছি ভাল পাওঁ।
মেছি মানে, তুমি আৰ্জেণ্টিনাৰ মানে ভাল লাগে আৰু?
মই আৰ্জেণ্টিনা ভাল লাগে। তোমাৰ কোনটো ভাল লাগে, ব্ৰাজিল, নেইমাৰ?
মোৰ ব্ৰাজিল অ', নেইমাৰ।
অঁ। ফ্ৰান্সৰ কাক ভাল পোৱা? ফ্ৰান্সৰ তোমাৰ এমম্বাপে। অ', ফ্ৰান্সৰ এমম্বাপে, স্পেইনৰ?
স্পেইনৰ আছে। তেনেকে লামি য়ামাল, তেনেকে ভাল লাগে আৰু। আৰু গলকিপাৰটো যে। অ, ' গলকিপাৰটো ভাল লাগে। তেওঁ ভাল গলকিপিং কৰে।
পিছে ফুটবল খেলিলে কেনে, কেনেকুৱা লাভ হয়, কেনেকুৱা ধৰণৰ লাভ হয়? ক'ব পাৰি বা নে মানে নাই?
অ, ফুটবল খেলিলে তোমাৰ, লাভ হয় বহুতো লাভ হয়। কাৰণ ফুটবল খেললে তোমাৰ, আমাৰ স্বাস্থ্য কিয়নো সেইটো খেল খেলোতে বহুত দৌৰিব লাগে। ত' দৌৰিলে আমাৰ ধৰা, তোমাৰ ঘামৰ কাৰণে আমাৰ বহুটো বীজাণু ওলাই যায়। গাটো মানে বেমাৰ আজাৰো ওলাই যায়। তাৰোপৰি আমাৰ টেষ্ট চলাচল ভাল হয়। তু তেনেকুৱা আৰু। তোমাৰ ধৰা, ফুটবল যিহেতুকে অকলে খেলা খেল নহয়, সেইটো দলীয় খেল। ত',। এঘাৰজন প্লেয়াৰটো খেলে। ত' তেতিয়া ধৰা, আমি গ'ল দিয়াৰ সময়ত এজনে আনজনক পাছ দিব লাগে। ত, ' তেতিয়া সেইজনক এই এজন খেলোৱাই ক বিশ্বাস কৰিব লাগে যে, এইজনক পাছ দিলে এইজনে গল দিয়ক। বাঢ়িব। ত' তেনেকে আমি বিশ্বাস- বিশ্বাস কথাটো পাৰে। আমাৰ বিশ্বাস বাঢ়ে, যে এইজন খেলুৱৈ পাচ দিলে তেওঁ গ'ল দিব, বা আমাক। ত', টীমটো এনেকে আমি গোটেইজনে মানে, একেলগে খেলি পেলাই, আমি জয়লাভ কৰিব পাৰিম। ত', মই ভাবো যে, বিশ্বাস বাঢ়ে আৰু সেইটো খেলত। ত' সেই তেকুৱাই মানে, সেইকাৰণে মই ভাবো যে, ফুটবলে আমাক তেকুৱা- তেনেকুৱা বহুতো অ। তেনে ক্ষেত্ৰত আমাক লাভ কৰে বুলি ভাবো আৰু মই। তুমি পিছে ফুটবল খেলা নে নাই? অ, এনেটো বিশ্বাস কৰো যে। এইটো দলীয় খেলটো মানে দলৰ ওপৰত বিশ্বাস ৰাখিব লাগিব।
অকলে মানে খেলাখন জিকাব নোৱাৰি। খেলাখন জিকি বিজয় কৰিবলৈ। হ'লে গোটেই দলৰ চাপৰ্ট লাগিব।
হয়, ঠিকে কৈছ পিছে, তুমি যে কলা ফুটবল খেলো বুলি, ফুটবল এনে তুমি কচিং চচিং কৰা নে? এনে বন্ধু বান্ধৱ লগত।
এনে কচিং চচিং নকৰো। এনে লগৰ লগত মাজে- মাজে খেলি খেলা যায় আৰু।
হয় হয়। পিছে যে তুমি ফুটবলৰ বিষয়ে, কলা
কি কি খেলা ৰাপ আছে এনে?
মই এনে ফুটবল আৰু ক্ৰিকেটে খেলো। ফুটবল, ক্ৰিকেট দুইটাই খেলো কিন্তু। ক্ৰিকেটটো অলপ বেছি ভাল পাওঁ আৰু। অ, ক্ৰিকেটটো প্ৰিয় খেল।
এনেই বেলেগ গেম একো নেখেলা?
বেলেগ তেনেকে নেখেলো অ। উম হয় ক্ৰিকেটটো খেলো। ক্ৰিকেট যেনিবা মই ক্ৰিকেটৰ কচিঙো কৰো। আৰু তেনে ক্ৰিকেটটো খেলো আৰু। ফুটবলটো ভাল লাগে। কাৰণ চাই মোৰ ফুটবলটো। সৰুৰ পৰাই ফুটবল চাই আহিছো তক। ফুটবলটো চাই ভাল লাগে। অ তেনেকুৱাই তুমি পিছে মানে কি খেল ভাল পোৱা ফুটবলৰ বাহিৰে?
মই বাৰু খেলা চাওঁ মই মানে। ফুটবলো চাওঁ মাজে মাজে ক্ৰিকেটো চাওঁ। মাজে মাজে বাস্কেটবলো খেলা চাওঁ মাজে মাজে সেইও চাও ভলীবলো খেলা চাওঁ।
হয় হয় খেলা চাব লাগে। হয় হয় খেলা চাব লাগে খেলা চালে আমাৰ
উম খেলা চাই এটা ভালো লাগে। মনটো ভাল লাগে।
হয় হয় এনে উম মানে ধৰা তোমাৰ এনেই কিবা কিবা চাই ছ'চিয়েল মিডিয়াত টাইম খেদোৱাত চে হ'ব দে খেলা চেলা চালে আমি বহুতো কথা শিকিব পাৰু খেলৰ জৰিয়তে অ ত' তেনেকুৱা চাব লাগে খেলা খেলা চালে লাভ হয়।
ক্ৰিকেট যে তুমি ভাল পোৱা মানে ক্ৰিকেটৰ কাক ভাল পোৱা কোনটো প্লেয়াৰ ভাল পোৱা?
মই তোমাৰ ক্ৰিকেটৰ তোমাৰ হে ৰোহিত শৰ্মা আৰু হাৰ্দিক পাণ্ডিয়া। দল তোমাৰ কোন কেইটা হৈছিলে এনে ত আমাৰ ইণ্ডিয়া কেইটা ইণ্ডিয়াকে চাপৰ্ট কৰিবি পিছে আই পি এলৰ কথা সুধিলা নিকি?
আই পি এল ৰ কথা সুধিলোঁ।
অ আই পি এল তোমাৰ মই মুম্বাই ইণ্ডিয়ানছকে চাপোৰ্ট কৰো যিহেতু মোৰ দুয়োজনে প্ৰিয় খেলুৱৈ মুম্বাই ইণ্ডিয়ানছত খেলে। হাৰ্দিক পাণ্ডিয়াই হওক বা ৰোহিত শৰ্মাই হওক মই মুম্বাই ইণ্ডিয়ানচকে চাপৰ্ট কৰো। তুমি পিছে আই পি এল চোৱা নে নাই? মই আই পি এল চাও মানে মাজে অ। তুমি কোনটো টিমক ভাল পোৱা?
মই এনে চি এছ কেক ভাল পাওঁ এতিয়া।
অ চি এচ কেৰ কোন ধনীক ভাল পোৱা নেকি? অ মানে তুমি ধনীক ভাল পোৱা?
ধনীক ভাল‌ পাওঁ ধনীক ভাল পাওঁ।
অ
ক্ৰিকেট খেলিলে পিছে আমাৰ কি লাভ হয় বুলি ভাবা তুমি?
ক্ৰিকেট খেলিলে তোমাৰ তেনেকে লাভ বহু ক্ৰিকেট খেলিলে আমাৰ লাভ হয় তোমাৰ ধৰা ক্ৰিকেট ত যিটো মই তোমাৰ আগতে কৈছোয়ে ফুটবল খেলিলে যেনেকুৱা হয় মুথতে ক্ৰিকেট খেলিলেও বহু ক্ষেত্ৰত একে। তেনেকুৱাই তোমাৰ ধৰা যদি আমি ক্ৰিকেটটো ধৰ তোমাৰ বহুতো কষ্টৰ খেল খো তাতে বেটিং কৰোতে ৰান ল'ব লাগিব বা বলাৰ বলিং কৰোতে বলাৰে এই দৌৰি বলিং কৰিব লাগে ত সেইবিলাক ক্ষেত্ৰত বহুতো কষ্ট হয় তাৰ ফলত আমাৰ ধৰা তোমাৰ শাৰীৰিক বেমাৰ আজাৰো কম হৈ থাকে ত কাৰণে বহুত কষ্ট হয় বা আজি দৌৰা দৌৰি কৰা মানে আমাৰ তেজ চলা চলো ভাল হয়। তাৰপিছত আমাৰ বেমাৰ আজাৰতো কমত পৰো ত তেনেকুৱা আৰু আগতে ক'লো তোমাক যে দলীয় খেল দলীয় খেল খেলাল যে আমাৰ ইজনে সিজনৰ পৰা বহুতো বিশ্বাস বাঢ়ে বিশ্বাসত কৰাত সহায় কৰে বুলি ভাবো আৰু। ক্ৰিকেট হওক বা ক্ৰিকেটটো তাৰে হয় যিবিলাক দলীয় খেল আছে' সেইবিলাক ক্ষেত্ৰত মই ভাবো যে তোমাৰ আমাৰ এনেকৈ মানে দলীয় খেলৰ বিশ্বাসতা বাঢ়ে আমাৰ ইজনে সিজন খেলুৱৈৰ ওপৰত। বহুখিনি বিশ্বাস বাঢ়ে। তেনেকে সেইবাবে মই ক্ৰিকেটটো খেল ভাল পাওঁ আৰু। খেলো আৰু তেনেকে আৰু।
হয়, হয়, হয়, পিছে তুমি আজিলৈকে মানে ক্ৰিকেট, ফুটবলৰ বাহিৰে বেলেগ খেল একো শিকিব ট্ৰাই কৰা নাই নেকি?
ক্ৰিকেট মই এনে, ক্ৰিকেট কচিঙে কৰো আৰু ফুটবলটো মাজে মাজে চাওঁ তাৰ বাহিৰে বেলেগ মই ইমান বেলেগ খেলত ইমান ৰাফো নাই আৰু ইমান ভবাও নাই বেলেগ খেলৰ বিষয়ে।
উম, নাই মোৰ মতে দে এতিয়া আজিকালি এতিয়া শিকিব ট্ৰাই কৰিব লাগে, গোটেইগিতা গেম শিকিব ট্ৰাই কৰিব লাগে। তুমি খ' খ' খেলিব লাগে, খ' খ' টো ভাল গেম এটা, সেইটো শিকিব ট্ৰাই কৰিব লাগে। আৰু যেনেকে তোমাৰ কাবাডী, কাবাডী শিকিব ট্ৰাই কৰিব লাগে, কাবাডীও ভাল গেম। দলেয় গেম এ ভাল গেম, এতিয়া ভলীবল, ভলীবলটো খেলিব ভাল লাগে। ভলীবলটো তুমি শিকিব ট্ৰাই কৰিব পাৰা, নতুন নতুন গেম শিকিব ট্ৰাই কৰিব লাগে আৰু। মোৰ মতে দি।
হয়' তুমি এইটো ঠিক কৈছা কাৰণ চ' সেইবিলাক গেম নেখেলোতে সেইবিলাক গেম খেলিলে কিন্তু আমাৰ অভিজ্ঞতা বাঢ়িব, সেইটো খেলৰ পৰা যিটো গেম কেনেকে খেলা হয়, বা সেইটো গেম খেলিলে আমাৰ লাভো হব ধৰা সেনেকুৱা, ত তুমি এইটো ঠিকেই কৈছা বাৰু সেইটো খেলিলে আমাৰ মানে, খেলিব লাগে তুমি ত। তোমাৰ এইটো কথাত মইও মত তোমাৰ এইটো কথাতে।
উম। তুমি সেইকাৰণে কিবা বেলেগ খেলৰ কচিং চচিং কৰা নে নকৰা? নাই নাই কচিং নকৰো, এনে মই এনে লগৰ লগৰ এতিয়া খ' খও খেলো, কাবাদিও খেলিছো। আৰু লগতে ভলীবলো খেলিছো, আৰু
ক্ৰিকেট খেলিছোঁ, ফুটবলো খেলিছো, সেনেকে খেলি থাকো আৰু। অ' মানে তুমি কচিং হয়, হয়, মইও তুমি। কলা মইও ভাল লাগিল যে এইটো খেল চবৰ খেলিব লাগিব, তুমি এইটো ভাল কথা ক'লা, মও এনেই ধৰা গোটেইখিনি ক্ৰিকেটো কোচিং কৰি আছোৱেই, সেইটো ত খেলিমে। কিন্তু সেইটো খেল মই কচিং কৰিম, আগলৈ যোৱাৰ আশা আছে যে, ইণ্ডিয়া টিমত খেলিম বুলি। অ 'সেইটোত কৰি যামেই, কিন্তু তাৰো উপৰিও বেলেগ খেলবিলাকো এবাৰ ট্ৰাই কৰি চাম মানে। তেনেকুৱা লাগে ধৰা খেলটো খেলি। চেষ্টা কৰিম বা কেনেকে ভাল লাগে, কেনেকুৱা ধৰণৰ কোনটো খেল কেনেকে খেলা হয়, ত সেইখিনিয়ও বুজিম তেতিয়া।
উম' খেলটো খেলিলে মানে খেলটোৰ প্ৰতি অনুপ্ৰাণিত হব পাৰি, পৰা
হয়, তুমি একদম ঠিকে কথা কৈছা, তুমি যিটো কথা কলা, মোৰ খুবেই ভাল লাগিল। ত', আজিলৈ ৰাখিছো দিয়া, আগলেও এনেকে আমি কিবা আলোচনা কৰি যাম। হয়, হয়, দিয়ক, দিয়ক, দিয়া ৰাখিছো দিয়া আজিলৈ।